হেল্লো
অ' কোৱা
কি কৰিছা?
এ এনে আছিলো মোবাইল চাই কোৱা
অ ভালে আছা
আছো তুমি?
এয়া ভালেই ভালে
কোৱা আজি কি মনত পৰিলে?
তাকে বোলো অ কি কৰি আছা এতিয়া?
এনেই লৈ পেলাই মোবাইলকে চাই আছিলো ইউটিউবে
অ ইউটিউব চাই আছা।
অঁ
বহুত এ ভালেই এতিয়া হৈ আছো। চলি আছে ন
অ' ভালেই বাৰু দেই ভাল মানে কিবা কিবি বনোৱা চনোৱা খোৱা বোৱা চব পায় আৰু তাত
ইউটিউব এতিয়া, বৰ্তমানত
চাই ল'ব পাৰা হয় আৰু।
উম, কিছুমান আকৌ বেয়া হেৰিও থাকে নহয় আকৌ। বাত, ল'ব পাৰিলে ভাল যদি ভাল যদি ল'ব জানে দেন ভাল দেই, বহুতে ভাল চলে কিন্তু।
সেইটোৱে, নিজৰ ওপৰত কথা আৰু এতিয়া।
উম, কেনেধৰণে লোৱা হয় ন?
সেইটোৱেই।
এনেই কিন্তু বহুত খিনিয়ে ভাল চলি আছে দেই, একদম মানে বহুত হেল্পফুল হয় কিন্তু বহুত কামৰ বস্তু কিন্তু।
উম', নহয়, এই যে ধৰা, চাওঁ কিবা কিবি বনোৱা চনোৱা বা কিবা ম'বাইলৰ কিবা প্রব্লেম হ'লে, কিবা কৰিব নোৱাৰিলে
উম' হুম।
কিবা কামত কিবা জানিব লগীয়া থাকিলে, ফৰ্ম ফিল আপৰ কিবা কিবি তাতে চাওঁ আৰু।
চবেই হেল্পফুল হয় মানে চব ফালৰ পৰা। উম।
আজিকালি আকৌ নতু তুন এটা ওলাইছে নহয় ইউটিউবতে চৰ্টছ নে কি বুলি।
হা হা চৰ্টছ, চৰ্টছটো বাৰু এনে সেইটো টাইম ৱেষ্ট হৈ যায়, কিন্তু তোমাৰ এই এনেই ভাল, বেয়া কিন্তু বহুতখিনি হেল্পফুল হয় মানে তোমাৰ যি বিজনেছত হওক বা
উম'। সৰু পোৱালি বোৰে আজিকালি বেছিভাগ সেইয়াই চই, চৰ্টছ নে কি। তাকে চাই।
উম, এই-সেইটো কাৰণে হাৰ্মফুল দে, সৰু পোৱালিৰ কাৰণে চৰ্টছ বিলাক ইউটিউবৰ, সেইটো বহুত হাৰ্ম
উম, এইযে চব দিয়ে, ভাল বেয়া চব দিয়ে সিহঁতে, এতিয়া জানিব নজনা খিনিও জানি দিয়ে আৰু এতিয়া।
উম, তেনেকে ইমান কিন্তু, এইটো বচ চলাব দিব নালাগে কিন্তু, জোনটো মানে ধৰা ডাঙৰ মানুহৰ কাৰণে বহুত হেল্পফুল
বহুতখিনি জানিব পাৰা হয়, ক'ত কি কি হৈ আছে।
শা কৰা হয়। শিকা কৰা চব, এভৰিথিং চব দেখাই তাতে।
হুম
উম তোমাৰ বিজনেচ হওঁক বা যিকোনো ক্ষেত্ৰতে নহওক বহুত হেল্পফুল।
অ কিন্তু সৰু পোৱালিবোৰে আজিকালি ভিডিঅ' নেচাই আমি ভিডিঅ' চাইছিলো সিহঁতে ভিডিঅ' নাচাই চৰ্ত চাই খোলা আগতে।
এইটো এইটো কিন্তু বহুত বেয়া দেই চৰ্তচটো কিন্ত সেইটো কিন্তু বন্ধ কৰি দিব লাগে হয় নে নহয়?
হয় বাৰু দেই, নতুনকে উলাইছে হে।
উম বাত ভাল নহয়, সৰু পোৱালিৰ কাৰণে হাৰ্মফুল এইটো।
উম হয় বাৰু, চৰ্তছটোত এতিয়া কিছুমান তোমাৰ মাৰ মানে ভাল দিব। কিছুমান কম সময়তে আমি ভাল ভাল বস্তু বা কম সময়তে জানিবলগীয়া বস্তু আমি গম পাই যাও কিন্তু কিছুমান এনে অদৰকাৰী বস্তু কিবা কিবি দেখায়।
উম সেইটো হয়, যুনবিলাক লাগতিয়াল সেইবোৰ হেৰি কৰিব লাগে মোৰ হিচাপত।
উম এতিয়া পোৱালীবোৰে আকৌ যেনেকে চাই ভাল পায় এতিয়া কিবা লাইক কৰিব, কিবা কৰিব সেইটোকে আহিয়েই থাকে।
হুম হুম হয় বাৰু কিন্তু এইটো চিষ্টেম আঁতৰিব লাগে লাইক কৰিলে যে ভাল হৈ যায়। মানে ভাল ভাল আহে বা যোনটো লাইক কৰে তেনে সেইটো নকৰি যদি ভাল কৰিলে হয়। কাৰণ সেইতটো বহুত খিনিয়ে ৰেটিং ন? বহুতে চবেই প্ৰায় ইউটিউবে চলায় আৰু প্ৰায়
সেইটোৱে আজিকালি পোৱালীবোৰে মোবাইলতো নহয় থাকিবই নোৱাৰে।
যি কি নহওক ভাল বেয়া আৰু মাজত চলিলে হয় ভালদৰে চৱালে হল কিন্তু বহুত হেল্পফুল কিন্তু চব চব ক্ষেত্ৰৰ পায়, তোমাৰ ধৰা কিবা কৰিব বিচাৰিছা ইউটিউব যিকোনো ক্ষেত্ৰত খেলিব বিচাৰে চৰি ইউটিউব বহুতখিনি হেল্প ফুলকন্দ
অ এতিয়া কোনে কেনেকে লয় আৰু নিজৰ ওপৰত কথা আৰু।
উম নিজৰ ওপৰত কথা বেয়াকে ললে বেয়া, ভাল কে ললে ভাল কাৰণ ডাঙৰ মানুহৰ কাৰণে বহুত হেল্পফুল হয় ইটিউবটো। ডাঙৰ মানুহৰ কাৰণে, উম বহুত হয় প্ৰায় চব বস্তু ইউটিউবতে পোৱা যায় আজিকা খালে
এই সৰু পোৱালীবোৰক আকৌ কোনে বুজাব, সিহঁতে তহ আজিকালি চব বস্তুত মোবাইলতো লাগিব ইউটিউব টো খুলি দিলেহে ভাত খাব।
নালাগে।
উম
বাকী ঘৰত ভাল?
তাকে আছে আৰু তোমাৰ।
উম, মোৰ ঘৰত। ভাল ভাল ভাল।
আমাৰো ই সেইটো ইউটিউবকে চাই আছিলে এতিয়া।
অ', তাক ভাল বস্তু দেখাবা ইউটিউবত, যাতে ভালটো ল'বলৈ ধৰে। ভালটো যদি শিকে, চ' এইটো পৰাই হেৰি কৰিবা তাক। মই সেইটোৱে প্ৰেফাৰ কৰোঁ দেই, ভালটো শিকাটো।
ময়ো সেইটোকে বিচাৰো কিন্তু কথা শুনিব লাগিব নাই। ইউটিউবতটো খুলি পেলাই লগতে চর্টচ চলেহে যায়। আমিতো ভিডিঅ' চাওঁ।
উ, উ ভাল ভিডিঅ' চিডিঅ'বোৰ দেখাব লাগে কিছুমান ক্ৰিয়েটিভ। খিতিউটি বা মিউজিক। খেল বা বিজনেছ যিকোনো ক্ষেত্ৰত ধৰা।
কিছুমানটো মানে দৰকাৰী। কিছুমান মও তাৰ লগত থাকোঁতে, কিছুমান এটা দুটা আৰু মানে। তোমাৰ ধৰা কি বিচ। টা ত্ৰিশটাৰ মাজত দুটা বা তিনটা ভাল এনেকে আৰু দেখো আৰু কিন্তু বাকীখিনিতো বেয়া খিনিয়েটো জনা হ'ল না, বেছি।
উম আৰু তুমি তেনেকে ইউটিউব টোত। এটা চেনেলটো খুলিব পাৰা ধৰা চেনেলটো খুলি পেলাই কিছুমান ধৰা লাগতিয়াল ভিডিঅ'বোৰ দিব পাৰা। তাপা আজিকালি ইনকামো হয়। শুনিছো ইনকামো হয় বোলে।
এ কিমান । এহেজাৰ নে কিমান ছাবস্ক্ৰাইবাৰ হলে পইচা আহে নে কিবা, নেকি?
অ' তেনেকুৱাই চামথিং বাত সেইটো তুমি। তুকি অ‌ তুমি ক্ৰিয়েটো কৰিব পাৰা একাউণ্ট এটা।
অ'।
ক্ৰিয়েট কৰি পেলাই তুমি ধুনীয়াকে। মানে চলাই যাব পাৰা। এটা লাইপ ষ্ট্ৰিম কৰিব পাৰা। লাইপ ষ্ট্ৰিম কৰিব ধৰা‌ লাইপ ষ্ট্ৰিম। চাই দিব পাৰি তুমি কৰিছা। লাইভত' দেখাব পাৰা। সেইটো পা তুমি ইনকামো কৰিব পাৰা।
ষ্ট্ৰিমৰ কাৰণে আকৌ তোমাৰ ফল'। লাগে ফ'ল'ৱাৰ্ছ নহয় এইটো কি কয় ছাবস্ক্ৰাইবাৰ্ছ
অ' ছাবস্ক্ৰাইবাৰ্ছ, লাইকো লাগে বোলে লাইক। এ, চলাই গৈ থাকিলেটো গ্ৰ' কৰিবই। চ', নিজৰ ক্ৰিয়েটিভিটিবিলাক দেখাব লাগে। নিজৰ আইডিয়া কিছুমান প'ষ্ট কৰিব লাগে, বা ভিডিঅ'জটো দিব লাগে।
হম। মোৰ আগতে তেনেকুৱা হৈছিল। ভিডিঅ'-চিডিঅ' মানে, যে আজিকালি দেখোন, কিবা মনেই নোযোৱা হ'ল।
আচ্ছা, মিউজিকেল ইনষ্ট্ৰুমেণ্ট বা কিবা-কিবি বজাই পেলাই, এনেকুৱা ভিডিঅ'ও দিব পাৰা।
অ', অ', অ'। আজিকালি অনলাইন সুবিধা বহুততো
উম, তাতে পেমেণ্টটো দিয়ে। ভাল, ভাল, ভাল। ভাল, ভাল পেমেণ্টটো দিয়ে। তাৰপৰা, তাতে কিবা প্লে বুটনো দিয়ে। গ'ল্ডেন, মানে, তোমাৰ যিমান গ্ৰ' কৰিব, সিমানতো লৈকে
হম, থাকে ব্ৰন চিলভাৰ, গ'ল্ডেন, আৰু চবতকে ওপৰত ডাইমণ্ডটো নেকি?
অ', তেনেকুৱাই। তুমি সেইটো কিন্তু ট্ৰাই কৰি চাব পাৰা। নিজে এটা একাউণ্ট খুলি, বা তেনেকে
উম, বাৰু, বাৰু।
ক্ৰিয়েটিভিটিবিলাক শ্ব' কৰিব পাৰা।
হম, আমাৰ ভাইটিৰ আছে। সি আকৌ, তোমাৰ, কি কৰে, কিবা-কিবি গেম খেলে, নাজানো, আৰু কি কিবা-কিবি গেম খেলে, সেইয়া আৰু স্ক্ৰীন ৰেকৰ্ডিং, কিবা-কিবি কৰি পেলাই। সি ভইচ-অভাৰ কৰি পেলাই দিয়ে। লাইকটো নাহে, কিন্তু
উম, নাই আহে আহি যাব। গ্ৰ' কৰিলে, নিজৰ ক্ৰিয়েটিভিটিবিলাক দেখালেই হ'ল।
সেইটোৱেই কেতিয়াবা হে বচ বছৰত তোমাৰ দুবাৰ দিলে নো, কেনেকে নো হ'ব?
উম, হম। ডেইলি প'ষ্ট কৰিব লাগিব। ডেইলি প'ষ্ট কৰিলে, গ্ৰ' কৰিব। যাব যিমান পাৰে।
আমাৰো সময় পাতি তেনেকে নিমিলে যে
হম, হম। এনে ডেইলি তোমাৰ এডিটিং কৰি পেলাই, এনেকে প'ষ্ট কৰিলে, তোমাৰ আহে ইনকাম ভালে, মানে তোমাৰ যদি নিজৰ ক্ৰিয়েটিভিটিটো যদি বেলেগক কাৰণে যদি হেল্পফুল হয়
উম, উম। অ', ইয়াতে এক-দুই ঘণ্টামান দিব লাগিব, আৰু ভালকে তেত তিয়াহে হ'ব।
উম, উম। এনেকৈ ভাল-ভাল কৰিলে, আকৌ ভাল-ভাল। যেতিয়া এনেকে ভালকৈ মানুহবিলাকে ইণ্টাৰেষ্টেড হ'লে, ভাল পালে, তেতিয়া তোমাক আৰু
উম, মানে, যেনেকুৱা মানুহে ভাল পায়, আৰু সেইটো মতে দিলে, আৰু ভাল হয় ন।
উম, উম পেমেণ্টো কৰে তেনে এনেকুৱা হিচাপত।
হা,
বাবৰ।
ভালেই বস্তুবোৰ। মানুহবোৰৰ ওপৰতে কথা কিছু মানে কয় কিবা কৰে, কিবা কৰে।
উম,। সেনেকুৱা কৰিব নালাগে, মানে ভাল ভাল হেৰি কৰিব লাগে। ভিডিঅ' দিব লাগে যাতে বেলেগৰ হেল্প হয়, শিকিব লাগে সেইবোৰ। আবাস যব লাগে বেলেগক।
সেইটোয়ে তেনেকে দেখিছো কিছুমান ভাল ভাল। কিছু আকৌ ব্লগছ বনাই ন, ব্লগ। চতো পায় বোলে।
অ, লগ ইন কৰিব। পা তুমি। ট্ৰেভেলিং কৰিছা সেই ভিডিঅ' দিব পাৰা যেন লাইভ ষ্টিম কৰিব পাৰা তাতে ধৰা লাইভ কৰিছা। ষ্ট্ৰ্ৰীমৰ তাত ফুৰিব গৈছা চাইবৰ লাইফষ্টিম কৰি বুজাই দিব পাৰা। নাই যিকোনো চব মানে হেল্পকৰিব লাগে।
কি তোমাৰ মানে মোৰ ভিডিঅ' খিনি বনালে নাহিব আজি। যেন লাইক তেনেকুৱাহে লাগে।
আহিব সেইটো তোমাৰ ধৰা, এতিয়া তোমাৰ বেলেগে বেলেগে ইণ্টাৰেষ্টেড হব লাগিব, তোমাৰ ভিডিঅ' খিনি বা তেনেকুৱা বেয়া ভাল বনাইছা।
উম, তুমি বনাইছা চ নাইছা নেকি?
মটৰ বাৰ সলোৱা নাই। বনাম বুলি ভাবিছোঁ ময়, মানে সেইটো কাৰণে ডিছকাছটো কৰিছোঁ, ধৰা ভালকে যাতে হেল্পফুল হয়।
কি হ'ল মইয় ইউটিউবকে চাই আছিলো যিহেতু।
উম, হম, হৈছে আৰু বনাবলৈ কাৰণ। যিহেতু পে'মেণ্টো কৰে ভালে মানে ভালে মানেে কৰে, এনেকোৱা নহয় যে পে'মেণ্ট নকৰে, পেমেণ্ট কৰে ইউটিউবে চব ভাল, প্লেটফৰ্মটো ভাল হয়। বহুতখিনি হেল্পফুল হয়, খালি বেয়াটো নললে হ'ল।
উহু।
উম, আৰু ধৰা কপি বা বেলেগক হা বেলেগৰ বস্তু বিলাক কপি কৰিব নালাগে, কপি কৰিলে বহুত ভাল, বিশেষকে কপি নকৰিলে।
উম।
উম।
চাব লাগিব মই কিবা কিবি ভাবি পেলাই তেনে কয় আৰু মিলায়
উম, উম। তো চেনেলটো খোলা ময়ো খুলিম বুলি ভাবিছোঁ।
ভাবিব লাগিব, আকৌ চাব লাগিব ন কেনেকুৱা কৰোঁ কেনেকে কে আগতে মই ভাবি মেলি ল'ব লাগিব ভালকে।
দিয়া হ'ব, ঠিক আছে দিয়া।
উম ঠিক আছে দিয়া উম ঠিক আ